হেল্ল' অ এই তিতাৰ কথাটো আদা হয় এ দাৰ্জিলিঙত আমি ফাৰ্ষ্ট ফাৰ্ষ্ট মানে সেইত গ'লো আৰু টাইগাৰ ৰিজাৰ্ট গৈছো চাৰে তিনটা মান বজাতে ছানৰাইজ চাব কাৰণে তাতেও বহুত ঠাণ্ডা মস্ত
আচ্ছা
চান চনৰাইজ ছালো আৰু ফাষ্ট টাইম কি ধুনিয়া লাগে চানৰাইজ চিনটো একদম বহুত ধুনীয়া লাগে ধৰ সেইটো চাই কিনে আমি তাতে দাৰ্জিলিং দাৰ্জিলিঙতে আমি একদিনে আছো আৰু
একদিনতে দাৰ্জিলিঙৰ চল জাগা ঘুৰা হৈছি
অ আমি সোনকালে কিছুমান ৰাতিপুৱা চাৰিদিন মানে চব জোগা ঘুৰা নাই আৰু মল ৰোদটোতো আমি আগদিনাই চাইছো ন তাৰে পিছত আমি কেইটামান জাগাত গৈছিলো কেইটামান বন্ধ আছিল বাতাছেয়া লোপ চাইছো টাইগাৰ হিলছত গলো বাটে চলো তো মানে পাৰ্ক টাইপৰ আৰু
মানে এণ্টি ফিচ লয় নেকি
অ এণ্ট্ৰি ফিজ লয় পঞ্চাশ টকা মান কৰি একজনৰ নে বিশ টকা কিবা সেনেকা আছিল
এইটো টাইগাৰ হিলত
টাইগাৰ হিলত নলয় তাতে এটা ফটো চটো উঠাব পৰা ট্ৰেডিচনেল ড্ৰেছ পিন্ধি টয় ট্ৰেইন পাৰ হৈ থাকে তাতে তাৰে মাজেদি আহ হাণ্ড্ৰেড কৰি লয়
অ তই টেনট উঠাৰো পইচা লয়
অহ তই ট্ৰেইন ত পুৰা গোটেই দাৰ্জিলিং খন ঘূৰাই দিয়ে মানে দাৰ্জিলিঙৰ সেইটো মেইন এট্ৰেকচন আৰু টয়ট্ৰেইন
মানে কি সেইখানে দাৰ্জিঙত ঘোৰাইকিনে ষ্টেচনটো থৈ আহে নেকি
অ ষ্টেচনত থয় নাহে তই য'ত উঠ তাতে আমি মানে দাৰ তই ট্ৰেইনৰ কাষতে আছিলো মানে ৰাস্ ৰাস্তাটোৰ কাষতে আমাৰ ৰুমটো আছিল
আচ্ছা তই ট্ৰেইনত ঘুলিলে কি জাগাই জেগাই ৰখাই না নৰখাই
হা হা
টয়ট্ৰেনত যেতিয়া ঘূৰো সেই টয়ট্ৰেইন খনে ভাল ভাল ভিউ পইণ্ট পালি ৰখাই না নৰখায়
উম সেইটোতো গম নাপা কাৰণ মই উঠা নাই ন তই ট্ৰেইনত
অ অ অ
উ উঠিয়ে গম পাবি অ তাৰে পিছত বাট আছে ফুলো তাৰে পিছ পিছত আমি মনেষ্টিকছো কিছুমান কিছুমান চা আ তাৰে মনেষ্ট্ৰি বুলি কয়
অ
সেইবিলাকত গলো তাৰে পিছত সেই আছে আৰু কিছুমান তাৰে চ ফিলিম চিলিম শ্বুটিং কৰা জোগা দেখাইছে স্কুল বিলাক দেখাইছে
স্কুল
তাৰে উম তাৰে পিছত আৰু কিবা কিবি এনেকুৱা জাগা চালো তাত আহি কিনে হোটেলত আমি লাঞ্জ চাঞ্জ কৰিলো কৰি
হোটেল লাঞ্চ টো ফ্ৰী না, না পইচা
অ সেইটো ফ্ৰী আছিল আমাৰ ইনক্লুড আছিল
আচ্ছা
হয় তাৰে পিছত তোমাৰ ৰাতি সেই আছিল ট্ৰেইন আছিল তাৰে পিছত
অ' তাৰপিছত।
ৰা ৰাতি ট্ৰেইন নাছিল চাগে আমি ৰাতিটো আছোঁ ৰাতিটো আছোঁ দে ৰা ৰাতিপুৱা ট্ৰেইন আছিল চাগে আমাৰ। ৰাতিপুৱা মানে আমি এ, দা-ৰাতিপুৱা আমি দাৰ্জিলিঙৰ পৰা ওলাইছোঁ আৰু সেই লিগি এনজি পি ক লিগি, এন জি পি, এন জি পিক লেগি আহি পালোঁ আমি দিপৰীয়া দুটামান বজাত, দুটামান বজাত আহি কিনে তাতে আমি ষ্টেশচনতে কিবা কিবি খালোঁ, খাই কিনে তাতে হংকং মাৰ্কেট আছে এখন। মানে বস্তু বস্তু কিনাৰ কাৰণে অ'। সেইখনত গেলো, গেলো তাৰ পিছত
তাৰে পিছত।
তাৰ পিছত তাতে গেলো, অ' যাৰ পিছত আহ, আমি তাতে কিবা কিবি এনে বস্তু কিনলোঁ আৰু ভাল, ভাল বস্তু, কাপোৰ চাপোৰো চব পায় আৰু মানে আমাৰ এৰে ফেঞ্চি বজাৰ টাইপৰ আৰু।
হয় মানে দামো সিমানে নেকি ফেঞ্চিৰ দৰে?
অ' অলপ মাজে মাজে কম থাকে আৰু কিছুমান।
আচ্ছা, তাৰপিছত।
সেনেকে কিনি কনে আমি, তাৰে পিছত আমাৰ ট্ৰেইন আছিল। তাত তুমি আঠামান বজালৈকে ষ্টেচনত থাকলো, ট্ৰেইন আছিল আমাৰ সেই এঘাৰটামান বজাত।
অ' তাৰপিছত।
জেনেৰেল টিকেটে কাটলোঁ মানে আমি টে-টিকেট নাপালোঁ আৰু এ চি চে চিৰ।
মানে শ্লিপাৰো নাছিল?
নাই, নাই নাছিল।
বাছত আহিবা পাৰলি হয়, নাইট চুপাৰত।
বাছত আহিবা খোজছিলোঁ মানে কেইটা মানে নাহা হ'ল।
কিয়?
এ, বাছৰ ভাড়া বেছি দেখা পালাক সেইকাৰণে। ট্ৰেইনত এতিয়া ষাঠি টকাতে আহি পাইছি, বাছত এতিয়া চাৰিশ মান টকা সুধছিল।
চাৰিশ টকা।
অ' আৰু কিছুমানৰ পইচাও নাছিল।
আৰু ট্ৰেইনত?
ট্ৰেইনত মানে জেনেৰেলত ষাঠি টকাতে হৈছিল আৰু।
ষাঠি টাকা।
ষাঠি টকা, অ', হ অ'।
অ'।
ষাঠি টকা নে এশ বিশ, এশ দহ, টকা না ষাঠি
জেনেৰেলত টিকেট নাকাটলে হয় কিন্তু টিটি চেক নকৰে।
তথাপিও ভয় লাগে না আৰু।
আৰু পইচা নোহাকে কোনে গৈছে এনেকুৱা ট্ৰিপত।
এ, পইচা নহাকে যায় আৰু কিছুমান থাকে আৰু।
অ' কেনকে মেনেজ কৰছে তাৰপিছত তাতে যায়।
অ' তাৰপিছত সুধছে আৰু কাবাক সোধাতে দিছে।
আচ্ছা, আচ্ছা মিলি গেছে আৰু না।
তাৰপিছত
সেনেকা তাৰেপিছত আমি আহিলোঁ আৰু ৰাতি ট্ৰেইনত ডাব্বাৰ মাজতে আৰু শুই কিনে আহিছোঁ।
মানে তাতেটো জেনেৰেলত বহাৰ চিটকিটা পাব পাৰি, নাপাব পাৰি।
আ, নাপাব সেনেকা টাইপৰ আৰু। নাই চিট নাপালোঁ আমি মাজতে বহিছোঁ, ডাব্বাৰ বিলাকৰ মাজত যে, খালী জাগা থাকে।
অ'।
এ, সেনেকা জাগাত বহি, কিনে আহিব লাগা হৈছে আৰু
আচ্ছা, আচ্ছা, তাৰছত আহি পাইছা আৰু।
তাৰপিছত আমি ৰাতিপুৱা গুৱাহাটী ষ্টেচন পালোঁ, আমি ৰাতিপুৱা। সাতটা, আঠটামান বজাত পাইছোঁ।
তাৰপিছত
সাত, তাৰপিছত, তাৰপিছত আৰু চবেই আৰু নিজে, নিজৰ গা, বাছত আহি গেলোঁ। খিনিলৈকে তাৰপাছত, তাৰপিছত চবেই আৰু উম।
তাছত চবে ঘৰে, ঘৰে।
চবে ঘৰে, ঘৰে আহিলোঁ আৰু।
তাৰপিছত সেইটো ট্ৰিপত পিছত আৰু ট্ৰিপত গৈছানে নাই?
সেইটো ট্ৰিপৰ পিছত মানে লগৰ বিলাকৰ লগত যোৱা নাই আৰু, ফেমিলিৰ লগত গৈছিলোঁ শ্বিলং। চাইট গৈছিলোঁ শ্বিলং, মেঘালয়া। এয়া মৌচিনাৰাম চাইদ গৈছোঁ, চেৰাপুঞ্জী গৈছোঁ।
কেইদিন আছে শ্বিলংত?
শ্বিলঙত আমি একদিন থাকাকে গৈছোঁ ৰাতি। আমি ফাৰ্চ গৈছোঁ, মানে চব জাগা চোৱা নাই আৰু কেইটামান চাইছোঁ।
অ'
এলিফেণ্টফলছ চালোঁ।
এলিফেন্টৰ ফলচটোটো শ্বিলঙৰ সোমাই কিনে ষ্টাৰ্টিঙতে পায় সেইটোৱে।
অ', অ', সেইটো পাই, সেইটো চালোঁ। এলিফেণ্ট ফলছতত আমি ব্ৰেকফাষ্ট কৰিলোঁ, আমি ব্ৰেকফাষ্ট লৈ গৈছিলোঁ। এগ লৈ গৈছিলোঁ, ব্ৰেড লৈ গৈছিলোঁ, বাটাৰ। কল আছিল, কণী আছিল, চাহ আছিল।
আতছা।
সেইবিলাক খাই ল'লো, এলিফেন্ট ফলচতে তাতে, চিষ্টেম আছে আৰু এনেকুৱা ব্ৰেকফাষ্ট কৰা। আ, তাৰপিছত সেইবিলাক খাই লৈ কিনে এলিফেণ্ট ফলচ চালোঁ। তাৰেপিছত তাৰে পৰা আমি গেলো কাইৰম ৱাটাৰফল চাবৰ কাৰণে।
কাইদাম ন? এই ৰাস্তাত, ৰাস্তাৰ লৈকে যে, পানীটো আহি যায় হাপটো পানীৰ অ', তাচত
এতিয়া পানী বহুত বাঢ়ি গৈছে, পুৰা ৰাস্তালেকে গোটেই ৰাস্তা কাভাৰ কৰি দিয়ে।
অ'
অ', তাৰেপিছত, তাৰেপৰা আমি
সেই ৱাটাৰফলটোৰ ওচৰত থিয় হৈ চাবিছোন ভিজি যাবি।
অ', চাইছোঁ মই।
অ', তাছত
তাৰেপিছত আমি ছেভেন চিষ্টাৰ চাবা গ'লো, কিন্তু সেইটো দেখা নাপালোঁ আমি মেঘ হৈ আছিল বাব
হা চেভেন চিষ্টাৰচ তাৰ পিছত
তাৰে পিছত আমি মৌচমাই কেভত গেলো। মৌচম আহ সেইটোত গেলো সেইটোত কেবটোত গেলো একবাৰ ভিতৰৰ পৰা সোমাই আহিলো।
তাত তাত তাত, অ হালি হালি যাব লাগে কেভত চিধা হৈ যাবা নোৱাৰি।
অ তাৰ পিছত
তই যাই পোৱা নাই নেকি কেভত?
মই কেভত সোমোৱা নাই কিন্তু তেতিয়ালৈকে, মই শ্বিলং যাওঁতে অকল পাৰ্কত গৈছো। পাৰ্ক সোপা বঢ়িয়া বঢ়িয়া কিন্তু তাৰে।
অ তাৰে পৰা আমি সেইত গলো তাৰে পিছত মৌচমাই কেভত গেলো তাতে আমি লাঞ্চটো কৰি ললো, লাঞ্চটো আমি লৈ গৈছিলো বনাই।
কি নিছিলি?
পানীৰ আছিল তাৰে পিছত চিকেন আছিল। আলু ভজা আছিল, দালি আছিল, চাটনি আছিল।
অ।
সেইবিলাক আমাৰ বনাই লৈ গৈছে সেইবিলাক সেই খাইছো।
আচ্ছা।
শেষ হোৱাৰ পিছত আমি আৰৱা কেবত গৈছো। আৰৱা কেবৰ কাৰণে বহুত ৰখবা লাগে সেইকাৰণে নগলো আৰু তাৰপিছত আমি আমাৰ অ তাৰে পিছত আমি আমাৰ হুমষ্টে ফালে আহিলো, থাংকাৰাং ভিলেজ বুলি এটা জাগা আছে তাতে আমি কটেজ লৈছিলো তাতে সেই কটেজত আহাতে ৰিমট এৰিয়া আৰু সেইটো পুৰা।
অ।
তাৰে পিছত আহাতে আমি তাতে এখন পাৰ্ক পালো, পাৰ্কখনত সোমালো।
সৰু ধুনীয়া ৱাটাৰফল আছে মানে একদম ওচৰৰ পৰা চাব পাৰি।
অ অ।
তাৰেপৰা বাংলাদেশখনো দেখা পায়।
অ বাংলাদেশ বৰ্ডাৰতো দেখা পাই তো।
উম, তাৰে পৰা আমি আহিলো, আহি কিনে
বৰ্ডাৰতো চাব পাৰি।
অ তাৰে পৰা আমি হ কটেজক লৈকে আহিলো, কটেজত আহি কিনে আমি ধুনীয়াকে বজাৰ - চজাৰ কৰিলো। বজাৰ - চজাৰ কৰি ধুনীয়াকে ৰাতি আমি খানা - চানা বনাইছো। বনাই, আমাৰ আৰু কটেজটোৰ ওচৰতে আৰু এখন ডাঙৰ পাৰ্ক আছিল মানে আৰু। থাংকাৰাং পাৰ্ক বুলি সেইকাৰনে চাব নোৱাৰিলো আমি ৰা পিছদিনা মানে ৰাতিপুৱা পুৰা কুঁৱলী হৈ আছিল একদম মানে বৰষুণ দি আছিল অলপ অলপ।
তাতে মানে কি গৰম দিনটো কুঁৱলী হৈ থাকে নেকি?
আহ হৈ থাকে, এ বৰষুণতো থাকেই মানে আমি আগতে মৌচ চিনৰাম চাইডে গৈছিলো ন।
মৌচিনৰাম আৰু চেৰাপুঞ্জি চাইডে হঠাতে বৰষুণ দি দিয়ে।
অ সেই দু দিচ ইজ দা ৰিজান।
উম, ছাতি - জাতি নিচিলে নে নাই?
উম তাৰে পিছত ছাতি নিছিলো তাৰে পিছত পাৰ্কখন চাব নোৱাৰিলো আৰু আমি তাত ৰাতি ধুনীয়াকে আমাৰ মাহাতে বনাইছে খানা চানা বনাইছে সেই খালোঁ তাত। আমাৰ ৰুমটোৰ লগতে মানে ৱাটাৰ ফল এটা আছে। বহুত ধুনীয়া আৰু ৰাতি আমি ৰাতি আমি এইগিলা ফুলচু বহুত ওচৰৰ কেফে চেফে আছিল তাৰে তাতে গেচো। তাৰে পিছত ৰাতিপুৱা ৰাতিপুৱাও আমি মানে ধুনীয়াকে আছো আৰু, চাতি তাতি লৈ কিনে ওলাই আহিছো অলপ। ছো জাগাবিলাক চালো, তাৰে পিছত উম, তাৰে পিছত ৰাতিপুৱা আমি ধুনীয়াকে ভাত চাত খাই কিনে ওলাই আহিছো আৰু। লাই কিনে আমি ফাষ্ট হা
অ', তাৰপিছত?
তাৰে পিছত আমি ৰাতিপুৱা ফাৰ্ষ্ট গেছো আমি সেই চাবা। কাইট্ৰি মাখলা পিকনিক স্পট বুলি এটা জাগা আছে।
অ'।
এ, সেইটো জাগাত গেলো।
আচ্ছা, তাতে যি তাত যি এটা ৱাটাৰ ফ'ল আছে, এটা যে মাইকী জাব দি মৰছিল?
অ', এইটো নকালিখাই নকালিখাই ৱাটাৰ ফ'ল।
অ', তাতে গিছা নেকি?
নাই নাই তাতে যোৱা নাই।
কিয়?
নাই নাই আমাৰ সেইটো ট্ৰিপত এড নাছিল আৰু যোৱা নাই আমি সেইকাৰণে।
আচ্ছা নকালিখাই এইটো পাই থাকোঁ কিন্তু ইনষ্টাত বহুত।
উম, তাৰ পিছত আমি তে সেই পিকনিক স্পট গ'লো, নামা ৰাস্তাটো ভূল হৈ গে, তাৰ পিছত আৰু বেলেগ চালো চাৱাৰ পিছত দেখা পালো এইটো গ'লো তাতে যাই আমি অলপ সময় থাকিলো, তাৰ পিছত আৰু কি আৰু তাৰ পিছত আমি আৰু এটা সেই গে'লো। মাওফুলনাৰ বুলি এখন মাওফালনুৰ বুলি কিবা সেই আছে আৰু। ফৰেষ্ট এৰিয়া আছে, স্কেয়াত ফৰেষ্ট এখন।
ফৰেষ্ট অ'।
অ', তাতে গ'লো সেইখন চালো, তাতে ধুনীয়া লাগিছে আৰু বচ টো বিলাক দেখাইছে আৰু মেঘালয় বস্তুবিলাক।
আচ্ছা, আচ্ছা, ঠিকে আছে।
মানে কি কি মানে মেঘালয়ৰ মানুহ বিলাকে গছ চছ বহুত ভাল পায় ন'। গছক পূজা কৰে, শিলক পূজা কৰে ন' আগত তাতে মানে এটা গছ চছ একো লাৰিব নিদিয়ে আৰু, কি কেনেকা গছ আছে, গছ বিলাক দেখাই দিছ ছে আৰু ৰুদ্ৰাসৰ গছ আছে। ৰুদ্ৰক বিলাকৰটো দাম বিলাকতো জানাই কিমান দাম হয় এত
উম, উম, দামী হয়।
উম, বহুত দাম থাকে, আৰু যোনটো একমুখী ৰুদ্ৰাস থাকে সেইটোতো বহুত বাকী বিলাক দুইমুখী তিন মু বিলাকৰ সিমান এটা দাম নাথাকে অলপ কমি থাকে, কিন্তু যোনটো একমুখী ৰুদ্ৰাস ন' সেইটো বহুত দাম থাকে।
অ', হয় বাৰু সেইটো।